হয় ক'ক?
উ খুনি পাইছা?
অ পাইছো, ক'ক।
উ কি কৰি আছা?
মই আছো এনে, তুমি?
অ মই এনে আছো মানে বহি আছো, অ খবৰ কেনেকা?
খবৰ আছো আৰু, তোমাৰ?
উ মোৰো ভালে চলে আছে খবৰ বিলাক। উম সেইটো মানে বৰষূণ দিছে ন সেইকাৰণে বাহিৰত যাম ভাবিছিলোঁ যোৱা হোৱা নাই, বৰষূণ দিয়া কাৰণে।
বাহিৰত যোৱা নাই কতো?
অ বৰষুণ দি আছিল ন, সেইকাৰণে কতো যোৱা নাই, তুমি? উম পঢ়ি আছো।
মইয় নাই যোৱা, আমি অ' আমি বিহুৰ ওপৰত অলপমান আলোচনা কৰোঁ নেকি।
নাই মানে এ এতিয়া মানে ভাবিছো মানে তুমি যেনেকে এ তুমি, কলেজ যোৱা নে স্কুলত যোৱা মানে তুমি ?
মই কলেজৰ, ক্লাছ টুৱেল্ভত পঢ়িছো।
অ টুৱেলভ পঢ় আছো তুমি, কেনেকৈ চলি আছে পঢ়া লিখা পৰা?
পঢ়াবোৰ আছে ঠিক ঠিকে থাকে। অ তুমি তুমি কোন কলেজ।
অ মই তো মানে ক মই কলেজত আছো মানে। অ তোমাৰ থৰ্ড চেমিষ্টাৰত আছো মই।
অ বি এ,
নহয় নহয় অ বি কম,
বি কম বি কম অ আচ্ছা।
অ মানে বিক্ৰী কৰিছিলোঁ ত,
অ অ কেনেকুৱা চলি আছে।
এটা মানে কি ইটা সময় কমাইছো টোৱেলভ টো ন আ টোৱেলভ এতিয়া মানে কি।
অ মই টুৱেলভত পঢ়ি আছো মানে এইচ এছ দিম আৰু অহাবাৰ মানে এইবাৰ। অ এইচ এছ,
ভাল আৰু তোমাৰ কি মানে বা কি লৈছা তুমি আ কমাৰ্চ চাইনঞ্চ অ, কেনেকা লাগি আছে তোমাৰ টুৱেলভটো,
কোন, টুৱেলভ টো, ইজিয়ে হৈছে কিন্তু অকণমান মোৰ ইংলিছ খান প্ৰব্লেম হয়। ইংলিছ কামান টান পাও উম,
এ চবে ন কিবা কিবি টান পায় মানতো এ বু আছে ন মান এক বছৰ মান আছে।
অ অ অ অ অ এক বছৰ মানে এই মই, অ এই আহিব যে এইবাৰ ইছ আছ তেতিয়া।
উম এটো মানেটো মানে এক বছৰ ধৰা।
এক বছৰ নাই চাগে আ হা হা।
অ তোমাৰ অ হাত্মা মান তোমানে হাত্মা মান তুমাৰ। মানে কি এ কিবা এক্সাম হৈ আছে নেকি মানে।
এক অ এক একজন এক্সজাম অহাকালিৰ পৰা।
অ অহা কালি পৰা কেনেকা চলি আছে পঢ়া লিখা বিলাক,
পঢ়া মানে টোৱেভ ঠিক ঠাক নাইয়েই। এতিয়া বাকী মানে সিমান দিনত দিনতো পঢ়িব নোৱাৰো। দিনত মান দিনত মানে পঢ়িব নোৱাৰো মই,
উম হেটো মানে কিয় মানে কি কাম থাকে নেকি কিবা কা,
কাম মানে ইচ্ছাই নাযায়।
অ বুজিছো বুজিছো চবৰে এনে খাই,
অ
কিন্তু যে
অ কোৱা অ পঢ়িব পঢ়ি অ পঢ়িব লাগিব সেইটো হয়। নাই বাকী শুলা নে নে ভাত পানী খুৱাই নাই।
উম হুম খোৱা হোৱা নাই মানে ভাত পানী খাম মানে।
তোমাৰ কেনেকুৱা পঢ়া ৰাতি নাই মই খোৱাই নাই এতিয়ালৈকে।
মৰ মানে বৰা পাতি মানে ধৰা অলপ গৰমত বন্ধ দিছে মানে খোলা ন। কলেজ মানে এতো ছেকেণ্ড ছেমিষ্টাৰত পৰীক্ষা দিছো থাৰডত সোমাম মানে তোমাৰ। আহা আমাৰ পৰা খুলি পোৱা নাই স তাই মানে চাব।
তোমাৰ ঘৰটো।
উম ঘৰটো মানে দেউতাৰ মানে ইয়াতে আছো মানে ইয়াতে মানে ইয়াতে থাকি আছো। পুৰলৈ মানে।
অ অ।
এইটো মানে অকলে থাকো মা দেউতা বাহিৰত আছে মই অকলে থাকো মানে।
অ অকলে।
উম মানে ৰুম ভাড়া ন মানে মটো বাৰত চ- মানে অকলে থাকো, তুমি কি মা দেউতা লগত থাকা না অকলে থাকা।
নাই মই অ মা দেউতাৰ লগতে থাকো।
ত মা দেউতা লগত আছা অ ভালে থাকা অ টেনচন নামাৰিবা মানে ম।
টেনশ্যন নাই অ। তুমি তুমি নিজে বনাব লাগে তুমি নিজে কৰিব লাগে কাপোৰো ধুব লাগে। পঢ়িবও লাগে প্লাছ- ঘৰ বাছ ঘৰ বোৰ চাফা কৰিব লাগে বাচন বৰ্তন ধুব লাগে তোমাৰ তো টেনশ্যনে টেনশ্যন ন।
উম মানে আৰু তোমাৰ যেনেকা এটা পৰীক্ষাই আছে তুমি মানে। প্ৰদেখা কাৰ মনে কি? অলপমানো পঢ়িছে না পঢ়া নাই অলপমানো?
পৰীক্ষা মানে সিমান এটা পঢ়া হোৱা নাই প্লাছ ইংলিছ খান চোৱাই নাই কালি আছে ফিফ। তি মাৰ্কৰ পৰীক্ষা ইংলিছ আছে। এ চোৱাই থাকিলে ন ন মানত।
উম মানে তোমাৰ কি কিমান? অ পৰীক্ষা মানে কি এ কি গেপ আছে পৰীক্ষাৰ মানে এদিন দুদিন।
অ পৰীক্ষা দুদিন গেপ এ এদিন গেপ আছে।
অঁ তেওঁ গেপ গেপ আছে।
অ গেপ গেপ গেপ মানে এদিন গেপ আছে মানে পলিটিকেলৰ পিছত মানে। তোমাৰ সেই আছে ম জিয়গ্ৰ্যাফী আছে তেনেকুৱা চাইটৰ দুদিন। পলিটিকেলৰ পিছত দুদিন নাই তাৰপিছত জি'গ্ৰাফী আছে সেইটো।
অ ঠিক আছে ঠিক আছে অ তোমাৰ পলিটিকেল কেনেকা আছে পলিটিকেল ভাল নেকি পলিটিকেল।
পলিটিকেল খন টান পাব পাৰ।
উ তাৰ সহজ কি লাগে তুমি তাৰ লাগে কি সহ বিষয়টো সহজ লাগিছে মানে।
মই এতিয়ালৈকে অসমীয়া খন সহজ পাওঁ জিঅগ্ৰাফি খন সহজ পাওঁ। তাৰে পিছত তোমাৰ বিহু আছে চাবজেক্ট মোৰ বিহু।
অ' বিহু আছে।
অ' বিহু খন সহজ পাওঁ এই তিনিখনেই সহজ পাওঁ।
অঁ ভালে আছে ভাল আৰু। অঁ কোৱা কোৱা কোৱা কোৱা পলিটিকেল কি।
অঁ পলিটিকেলখন অকমান মানে পঢ়িলে পাৰো কিন্তু চেষ্টা নকৰোনে সেইকাৰণে।
উম ভালে।
এনেকুৱা।
অ বুজিছো। আৰু তোমাৰ মানে যেনেকা প পৰীক্ষা মানে তুমি কি মানে। যেতিয়াটা তাৰমানে তোমাৰ কি এতিয়া যোনটো পৰীক্ষা আছাতে মানে। কিমান ব আহি আছে তোমাৰ চিলেবাছ পুৰা পৰা মানে কি আধা মান আহি আছে ন অলপমান আহি আছে।
মানে চিলেবাচ তোমাৰ ধৰি লোৱা পলিটিকেলৰ তিনিটা লাগিব। জিঅ'গ্ৰাফি চেভেন টা থাকিব মানে সাত লাগিব। এনেকুৱা আৰু মানে আধা আধা লাগিব। পঞ্চাছ মাৰ্কৰ যিহেতু পৰীক্ষা মান আধা আধা।
অ 'মানে আধা চিলবছখনে আহী আছে পুৰা।
অঁ' আধা আধা চিলবছটো।
অঁ আৰু বাকী চাবজেক্ট বোৰ পৰা হৈছে নেকি তাতে ইংলিছ তুমি যেনেকুৱ ক'লে হোৱা নাই বাকী চাবজেক্ট খোনবাক হৈছে নেকি।
অ' বাকী চাবজেক্ট তেনেকুৱাকে হৈ আছে। মানে ভালকে হোৱা নাই আৰু। পঢ়ি আছো আৰু। উ তেনে আৰু।
পঢ়ি আছা তাৰ মানে মানে অলপ অলপ পৰিচয় থাকিব লাগেনে মানে। একজাম আহিলে, আহে মানে কিবা জান মানে তোমাৰ। পৰীক্ষা আহিলে মানে ইটো পঢ়িম ন সিটো পঢ়িম চব থাকি যাব লাষ্টত এনেকুৱা হৈ যায় আৰু।
অ, অ, সেইটো মানে ভালকে পঢ়াইে নাই। মবাইলটো মানে চাই থকা
উ, নাই অলপ কৰি অলপ মানে মানে আ দিনত মানে। ডেইলি মানে কৰিলে মানে ডেইলি পঢ়িলে মানে আধা ঘণ্টাামান পৰিলে হৈ যাব না। এ ঘন্টা পৰিব নালাগে মানে খালি দিল্লীৰ মানে কা যেনে আগ খালি আধা ঘণ্টামান কিতাপখন খুলি চাইে মানে অলপমান থাকিলে ভাল হৈ যায় মানে অলপ। পৰীক্ষা আহিলে মানে অলপমান মনত থাকে না মানে পঢ়িছোঁ ত খালি অলপমান। চাইডিলে হৈ যায় আৰু।
অ' হয় সেইটো হয়-হয়।
ৰাতিপুৱা আধা ঘণ্টা নহলে' সন্ধিয়াত আধা ঘন্টা মানে ঘুমাৰ আগত আধা ঘণ্টা মানে খাল চাইল হৈ যায় আৰু।
অ, অ, হয়-হয়।
তোমাৰ যোনবিলাক কিমান মাৰ্কছ পৰীক্ষা হ'ব তোমাৰ যোনটো আহি আছে।
অ' পঞ্চাছ মাৰ্কৰ।
পঞ্চাছ মাৰ্কৰ।
উম, পঞ্চাছ উ কি হৈছে বুজি পোৱা নাই।
মানে কিমান সময় পায় পঞ্চাছ মাৰ্কত।
অত দুই-দুই ঘণ্টা দুই ঘণ্টা,
দুই ঘণ্টা পায় মে দুই ঘণ্টা যে তুমি কৰিব লাগিব ম একজামৰ টাইমত লিখাটো তাত ন তোমাৰ মানে দুই ঘণ্টাৰ ভিতৰত তুমি লিখিবা লাগিব মানে, থাকে যানা কাৰাবাৰ কাৰাবাৰ আস্তে-আস্তে লিখছে মানে একজাম টাইমত মানে তুমি স্পিড, হা।
অ, হয়-হয়, স্পীড লিখিব লাগিব ত মানে অকমান।
অ, তোমাৰ আৰ্টছ ত কিবা হৈ। অৰ্চত মানে তোমাৰ লিখাতেছা মান কিমান কাগজখন তুমি। লিখিছে এনেকা মানে। যে তুমি আহ, যিমান বেছি লিখা ইমানে ভাল আৰু তুমি যেনো এটা আনচাৰ তুমি। দুটা পেজ মান লিখিল ন তিনিটা পেজ মান লিখিল কাগজখন লিখিল তেতিয়া তোমাৰ বেছি মাৰ্ক্স, পাৰ আছে আৰু কিবা-কিবাক বেছি মাৰ্ক পাব পাৰি তুমি,
হয়-হয়-হয় অ, হয়। এনেকুৱাকে আৰু চেষ্টা কৰি আছো মানে পঢ়িও আছো অকণ-অকনকে মানে।
উ, মানে তটো মে অলপ চ পৰিবাৰ চ লিখা অলপ মান অলপ। অলপ জল্দি লিখিব লাগে নহলে পৰীক্ষাত কি মানে। কোনে-কোনো হয় পাই যাব পৰা মনত থাকিব লাগে খালী লিখা আছে। তেজ লিখা হয় না ত মানে সে কৰিব নোৱাৰে তে মানে হে কৰা নহয় আাছত মনত। থাকিব এনে গুচি যায় আৰু কাগজ খনেটো মানে-মানে। অ 'তোমাক যিমান সময় দিছে সেইটো সময় লিখিব লাগিব ন পুৰা মানে ইয়াৰ বেছি দিন দিব তোমাক। ত মানে যিমান সময় দিয়া তে নিলিখিলে ত গুচি গ'ল আৰু পেপাৰখন এনেকা হৈ যায় আৰু।
হয় অ',
ত একোৱে মানে পৰীক্ষা ভালকে দিলে হল, মানে তাৰ যেনেকা। তুমি-তুমি এছ ইজ দি আছে না।
হয়,
ত ইয়াৰ পিছত তুমি কলেজ যোৱা হব ক যোৱা হয় ত। তুমি কি কলেজ বাৰাত বিচাৰ কৰিব খুজিছা নেকি নিজৰ তাতে মানে।
কি হৈছে বুজি পোৱা নাই।
কলেজ-কলেজ কোন।
অ, কলেজ মই প্ৰাইভেটতে লৈছোঁ মানে এতিয়ালৈকে।
অ, ঠিকে আছে তেত পঢ়া লিখা নহলে কিবা এইটো বিষয়। অ', এইটো মানে তোমাৰ কথা পতি ভাল লাগি।
অ', ধন্যবাদ-ধন্যবাদ।